হেল্ল'
ঐ হিমাংশু!
আহ বিশাল!
তোৰ মাতটো শুনিবলৈ ইমান হুৱলা কিয়?
শুৱলা আৰু।
হয় নেকি দেচোন গায়ক হব পৰিলি হয়।
নাই নাই এইবিলাক ক্ষেত্ৰত মোৰ ইণ্টাৰেষ্ট নাই।
কিহত ইন্ত্ৰেস্ত আছে?
মই কনটেন ক্ৰিয়েচনৰ বেছি ইণ্টাৰেষ্ট।
কেনেকুৱা কনটেন বনাও তই?
মই সে এইল গ দেভলপাৰ বা কিছু ক'ৰবাত জাগা চাগা গলে জাগাতটো ভাল লাগিলে।
আতছা! ৰেচিপিৰ লগতে মানে জাগাৰ ভিডিঅ' আপলোড দি দিয়া।
আহ আহ!
ভিয়ুজ আহে নাই এনে?
আহে আহে।
ভিয়োজ আহে না লাইক আহে।
চব আহে ভিয়োজ আহিলে। লাইক আহিব লাইক আগে আহিব নেকি আগে ফাষ্ট ফিউজ আহিব তেতিয়াহে লাইক আহিব।
এনে এনে ত হেৰি। কি বুলি কয় হায়েষ্ট ভিউজ কিমান আছে এটা ৰিলত?
মোৰ হায়েষ্ট ভিউজ এটা গাহৰিৰ ৰিলছত ফ'ৰ পইণ্ট নাইন মিলিয়নছ ভিয়ুজ আছে।
কি ক ফৰ পইন্ট নাইন মিলিয়ন!
আহ তাৰে পিছ নাই নাই ইটাই পইচা পাম।
উম!
তাৰে পিছত এটাত আছে ওৱান পইণ্ট ফৰ পইন্ট নাইন মিলিয়ন আৰু ওৱান পইণ্ট ওৱান পইণ্ট কিবা হ'ল ৰ ওৱান পইণ্ট টু না থ্ৰী মিলিয়ন আহিল নেকি এটাত। ওৱান হে ক'ত গেল। ফ'ৰ পইণ্ট নাইন মলিয়নছ আৰু এটাত এটাত ওৱান পইণ্ট ছিক্স মিলিয়ন আছে।
বা ভালে চোন দে।
তাৰ ওপৰত ফ'ৰ ফৰটি ওৱান কে আছে থ্ৰী জিৰ' থ্ৰী কে আছে ছিক্স থাৰ্টি এইত কে আছে।
উ উম!
কালি পৰহি আপলোড দিয়াটোত চেভেন্তি ছিক্স পইণ্ট ছেভেন কে পাইছো।
ত ৰহি
উম তাৰে পিছত তাৰে তিনদিন মান আগত আৰু এটা আপলোড দিছিলো সেইটো এইটি এইট পইন্ট এইট কে পাইছো ত কঁঠালত দিয়া পিঠা বনাতে তাৰপিছত আমটেঙা ৰিল টোৱেন্তি ফৰ পইন্ট টো কে পাইছো।
মাজতে মানে এক্তিফ নাছিলো। অলপ কমি গৈছিল এতিয়া আপলোড দিয়া পিছত আৰু এ বহুত আছিল আগতে চব মানে কে টে আছিল এতিয়া এতিয়া অলপ অলপ আহা কৰিছে আৰু লাহে লাহে ভিডিঅ' বিলাক। লত দিয়া কৰিছো না এতিয়া।
উম উম দি থাকবি এনকে লাইকভিউজ বাঢ়ি যাই থাকিব।
এতিয়া দি থকা কস্তো আৰু আহি আছে এতিয়া আৰু।
হেৰি জিমৰো ভিডিঅ' বনাব পাৰা চোন প্ৰটিন পাউদাৰ স্পনচাৰ কৰিব কোনোবাই।
জিমৰ বনাম ৰ আহা বছৰ মানৰ পৰা বনাম অলপ মানে বডিটো আহক আৰু
তাত ত কমাবি নেকি এপছ্ উলাই দিবি
অ সেইটো কৰিব লাগবো অলপ মানে এই ছয় মাহটোতো অলপ বৰ্ডিটো আহি যাওক মানে তেতিয়া জানুৱাৰী মানৰ পৰা অলপ বনাব কৰিব লাগিব
আহ সেই ছয়মাহ পুৰা মানে এ ভাল এক্সাৰচাইজ কৰবা লাগব অ কাটি কাচ্ ওলাই দিব লাগব পুৰা কাচ্ হে চাই ভাল পায় মানুহে
অহ
বাকি মই ভাবছিলো আজি তোৰ লগত মই ভাৰতৰ এক অমূল্য প্ৰাকৃতিক সম্পদ পশ্চিম ঘাটৰৰ বিষয়ে অলপ কওঁক
আহ আহ
পশ্চিম ভাগ মানে এখন কেৱল পৰ্বতমালাই নহয় ন ইটো ভাৰতৰ জলবায়ু হওক জৈৱ বৈচিত্ৰয় হওক কৃষি হওক পৰ্যটন আৰু পৰিৱেশৰ সংৰক্ষণৰ এটা গুৰুত্বপূৰ্ণ অংশ মানে
উম
একত্তৰ বিছ বিশ্বৰ অন্যতম সমৃদ্ধ জৈৱ বৈচিত্ৰ অঞ্চল বুলিও কোৱা হৈছে
আহ
তৌ অলপ কচোন চিংহাটৰ বিষয়ে
পশ্চিম ঘাট মানে ভাৰতৰ পশ্চিম উপকূলৰ সমান্তৰালভাৱে বিস্তৃত এটা বিশাল পৰ্বতমালা হয় আৰু ইয়াৰ ইয়াৰ উত্তৰ ফালে মানে গুজৰাটৰ ওচৰ ই মানে উত্তৰত গুজৰাটৰ পৰা আৰম্ভ হৈছে আৰম্ভ হয় মানে গুজৰাটৰ ওচৰৰ পৰা আৰম্ভ হয় মানে একদম মহাৰাষ্ট্ৰত লাগি গৈছে আৰু মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটক কেৰেলা তামিলনাডু এইবিলাক মান চবলে যায় দক্ষিণলৈ প্ৰায় মানে ষোল্লশ কিলোমিটাৰ মান বিস্তৃত আৰু উত্তৰত আৰম্ভ হয় মানে দক্ষিণত
অ এনে তোৰ পশ্চিমত কোনখান ৰাজ্যৰ মাজেৰে গৈছে
পশ্চিম ঘাট এইটো সেই গুজৰাটৰ মানে দক্ষিণ অংশৰ ওচৰৰ পৰা আৰম্ভ হয় তো মই মহাৰাষ্ট্ৰই হওক গোৱা কৰ্ণাটকা কেৰেলা তামিল তামিলনাডু এইবিলাক চাইব চ এই চব ৰাজ্যৰ মাজেৰে বৈ গৈছে
ইমান বিখ্যাত কিয় পিছে
উ বিখ্যাত মানে চা ইয়াত মানে বনাঞ্চল বহুত আছে অ জলপ্ৰপাত বিলাক আছে নদী আ হওক বন্যপ্ৰাণী বিভিন্ন ধৰণৰ বন্যপ্ৰাণী দেখা পায় ঔষধি উদ দ্ভিদৰ বহুত মূল্যৱান গছ আছে বহুতো দু দুস্প্ৰাপ্য জীৱ জন্তু পোৱা যায় বাবে আৰু ইয়াৰ মানে যিটো জৈৱ বৈচিত্য সেইটো মানে বিশ্বাস জুৰি মানে একদম স্বীকৃতি পোৱা আৰু
উম উম উম ই মানে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাইছে নিকি
অ অ পশ্চিম ঘাটে মানে পাইছে ইউনিস্ক মানে বিশ্ব ঐতিহ্য তালিকাত মানে অন্তৰ্ভুক্ত এম কোৱাৰ কাৰণে তাৰমানে যিটো প্ৰাকৃতিক আৰু জৈৱ বৈচিত্ৰ সেইটো কাৰণে মানে মানে যিটো টো মূল্য আৰু মানে প্ৰাকৃতিক আৰু জৈৱ বিয় মূল্যটো মানে অসাধাৰণ আৰু মানে
অ দৈৱ বৈচিত্ৰ মানে কি
জৈব বৈচিত্ৰৰ মানে সেই আৰু মানে যিটো অঞ্চল এটাত থকা বিভিন্ন ধৰণৰ উদ্ভিদে হওক জীৱ জন্ত হও বা ক্ষুদ্ৰ জীৱই হওক বা বাস্তৱ তন্ত্ৰৰ মানে যিটো সমষ্টি আৰু এ সংস্কৃতিক মানে জৈৱবৈচিত্ৰ বুলি কয় আৰু মানে পশ্চিম ঘাটত এই ক্ষেত্ৰত পশ্চিম ঘাটত মানে এই মানে গোটেইখিনি জৈৱবৈচিত্ৰ দেখা পোৱা যায় মানে সেইবাবে মানে এটা বিখ্যাত অঞ্চল আৰু মানে জৈৱ বৈচিত্ৰৰ কাৰণে
অ আৰু ইয়াত কেনেধৰণৰ বিপ পোৱা যায়
ইয়াত কে ত ঘন চিৰ সেউজীয়া বন পাবি বাঁহ পাবি চন্দন গছ আছে বিভিন্ন ধৰণৰ ঔষধি গছ আছে অৰ্কিড আছে আৰু মছলাৰ গছ বিলাক আছে আৰু বিভিন্ন ধৰণৰ স্থানীয় প্ৰজাতিৰ গছ গছনি দেখা পায় আৰু -
অ অহ আৰু জীৱ জন্তু কি কি পোৱা যায়।?
জীৱ জন্তু এটা বেংগল টাইগাৰ পায় এছিয়ান টেলিভিন পায় তাৰপিছত ইণ্ডিয়ান লিঅ'পাৰ তাৰপিছত লায়ন তেইল মাছ। টো পায় তাৰপিছত নীলগিৰি থাৰ পায় আৰু মানে বহুত। তো দুষ্প্ৰাপ্য চৰাই বা সৰিশ্বিপ প্ৰাণী যিবিলাক আছে আৰু উভচৰ প্ৰাণী মানে ইয়াতে থাকেই আৰু
অ এনে পশ্চিম ঘাটৰ পৰা মানে কোন কোন নদীৰ উৎপত্তি হয়
পশ্চিম ঘাটৰ পৰা মানে বহুতো আছে নদীৰ উৎপত্তিস্থল যেনে ধৰ গোদাবাৰী তাছত কৃষ্ণা ৰিভাৰ কাবেৰী ৰিভাৰ আৰু এইকেইটা মানে মেইন আৰু আৰু বহুতো সৰু বৰ আছে আৰু
উম তোৰ মানে কি বুলি কয় এই পচ পশ্চিম ঘাটৰ মানে যিটো মানে তোৰ জলবায়ুৰ ভূমিকাটো কি
অ সেইটো জলবায়ু চাৰিত মানে আৰৱ সাগৰৰ পৰা যি তো মৌচুমী বতাহ আহে
সেই বতাহটো মানে পশ্চিম ঘাটত মানে বাধা পায় আৰু মানে তেনেকে অলপ ওখ পৰ্বত মালা। ন সেইকাৰণে তাতে বাধাপ্ৰাপ্ত হয় মানে বাধা হোৱাৰ কাৰণে এই অঞ্চলটোত মানে বৰষুণতো অলপ বেছি হয় আৰু ইয়াৰ ফলত মানে দক্ষিণ ভাৰতৰ যিটো কৃষি আছে সেই কৃষিটো মানে ভাল হৈ যায় আৰু সেইকাৰণে।
আচ্ছা আচ্ছা এনে কৃষিৰ ভূমিকাটো কি
কৃষিৰ ভূমিকাতো চাহ উৎপাদন কৰা হয় কফি যিটো আমাৰ গোলমিৰিচ বুলি কয় গৰম মছলাবিলাকত থাকে তাত ইলাচি হওক ডাল। চেনি ৰবৰ আৰু মানে এটা মানে বেছিকে আৰু সেই মছলাৰ। খেতিটো বেছিকে কৰা হয় আৰু আৰু তাৰপাছত জনাজাত হয় আৰু
আচ্ছা এনে ঔষধি উদ্ভিদটো গুৰুত্বপূৰ্ণ কিয় ইমান
ঔষধি উদ্ভিদ ইয়াত বিভিন্ন ধৰণৰ ঔষধ গছ পোৱা যায়। তাৰে ভিতৰত মানে যিবিলাক পৰম্পৰাগত আধুনিক চিকিৎসা গৱেষণাত মানে গুৰুত্বপূৰ্ণ হয় আৰু
উম উম আৰু পৰ্যটনৰ ক্ষেত্ৰত কেনেকোৱা পশ্চিম ঘাট।
পৰ্যটনৰ ক্ষেত্ৰত চা ইয়াত মানে পাহাৰ আছে জলপ্ৰপাত আছে বন্যপ্ৰাণী অভয়াৰণ্য আছে বা ট্ৰেকিং পথ বিলাক আছে। ট্ৰেফিক ক কৰিব পাৰে মানুহৰ চাহ বাগিচা আছে আৰু শীতল জলবায়ু আছে তাৰ পৰা মানে লা এক লাখ জন পৰ্যটক আহে আৰু ইয়ালে
অ অ এনে পশ্চিম ঘাটত কি কি সংৰক্ষিত অঞ্চল আছে
পশ্চিম ঘাটত কি কি সংৰক্ষিত অঞ্চল আছে তাত মানে বহুত হে আছে উদ্যান আছে জাতীয় উদ্যান বিলাক আছে বা বন্যপ্ৰাণী অভয়াৰণ্য আছে আৰু সংৰক্ষিত বনাঞ্চল আছে তথাপিও বিভিন্ন ধৰণৰ জীৱ জন্তু দেখা পোৱা যায় বা বিভিন্ন প্ৰকাৰৰ উদ্ভিদ বিলাক দেখা পোৱা যায়।
আহ আহ স্থানীয় লোকসকলৰ জীৱনতটো কেনেকুৱা ইয়াতে?
স্থানীয় লোক মানেতও মানে বহুতো আদিবাসী বিলাক বাস কৰে আৰু।
আৰু তে বাস কৰে বা তেওঁলোকে মানে সেই বন সম্পদে হওঁক বা কৃষিয়ে হওঁক বা পৰম্প জ্ পৰম্পৰাগত যদি জ্ঞান। জ্ঞান আৰু সেইটোৰ ওপৰত নিৰ্ভৰ কৰে মানে জীৱন যাপন যাপন নিৰ্ভৰ কৰে আৰু।
উ এনে পশ্চিম ভাৰাটত মানে কি কি সমস্যা আছে।
কি ক'লে?
অচুৰঘাটত সমস্যা কি কি আছে?
এতি সে বন ধ্বংস কৰে বা খণ্ডন কাৰ্য কৰে। তাৰ যিবিলাক অ গছ -গছনি আছে গছ- গছনিৰ পৰা যিবিলাক গছ- গছনি পৰা কাঠ হয়। এইবিলাক ক অবৈধ কাঠ কটা বা জলবায়ুৰ পৰিৱৰ্তন। হয় বা অতিমাত্ৰা পৰ্যটন হোৱাৰ ফলত মানে সেই ইয়াতো লেতেৰা হয় আৰু বা দুখন হয় আৰু সেইটোৱে কথা।
মানুহে মানে এই অঞ্চলটো কেনেকে সংৰক্ষণ কৰিব পাৰে।
এই অঞ্চলটো সংৰক্ষণ কৰিব কাৰণে বন সংৰক্ষণ কৰিব লাগিব বা যিমান পাৰি গছ গছনি ৰুব লাগিব আমি।
আৰু বন্যপ্ৰাণী সুৰক্ষা দিব লাগিব। আৰু দায়িত্বশীল প্যক আহিব লাগিব আৰু যিসকলে মানে ধৰ সেই আৰু পৰ্যটনস্থলী এটা কেনেকে ৰাখ সকলোৱে টোৱে জানে আৰু লেতেৰা কৰিব নালাগিব। বা যিটো সনন প্ৰক্ৰিয়া আছে সেইটো নিয়ন্ত্ৰণ কৰিব লাগিব আৰু তাতে যিসকল স্থানীয় লোক বসবাস। কৰে তেওঁলোকৰ সহযোগিতাটো থাকিব লাগিব আৰু।
তানে কপেখানৰ ক্ষেত্ৰত পশ্চিম ভাৰাটৰ গুৰুত্ব কি?
তাৰ যিবিলাক নতুন উদ্ভিদ আছে বা প্ৰাানী হওঁক ঔষধি গুণসম্পন্ন উদ্ভিদ হওঁক। আৰু মানে জলবায়ুৰ পৰিৱৰ্তনৰ ওপৰত মানে। এ বৈজ্ঞানিক গৱেষণাৰ বৈজ্ঞানিকসকলক মানে এ গৱেষণা কৰি আছে এই ধৰণে।
আহ অ অ আৰু তোৰ হেৰি নতুন প্ৰজন্মই কি কৰিব পাৰে।
নতুন প্ৰজন্মই সে আৰু পৰিৱেশটো সুৰক্ষা কৰিব লাগিব বা প্লাষ্টিকটো কমকে ব্যৱাৰ কৰিব লাগিব গছ -গছনি। ৰুপন কৰিব লাগিব সেইকেইটা আহ
অ আমি মানে কি শিক্ষা লব পাৰো ইয়াৰ পৰা।
ইয়াৰ পৰা আমি সেই প্ৰকৃতি সংৰক্ষণ কৰিব লাগিব কাৰণ প্ৰকৃতি সংৰক্ষণৰ অবিহনে মানে অনয়্য হয় আৰু। তাৰপিছত যিবিলাক নদী আছে বা বন্যপ্ৰাণী আছে সেইবিলাক ৰক্ষা কৰি দিয়াম নাই আমাৰ। এ মানৱ সমাজৰ ভৱিষ্যতে সুৰক্ষিত হব।
অ অ মানেটোৰ পশ্চিম ঘাট মানে আৰু এটা অমূল্যয় সম্পদ আৰু।
আহ আহ এটাও মূল্য হব।
ইয়াৰ মানুহ তোৰ হ নদী হওঁক বনাঞ্চল হওঁক কৃষি হওঁক মানে। ইয়াৰ প্ৰভাৱ দক্ষিণ। এই অঞ্চল মানে সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব আৰু।
অ সেইটোৱে মানে পশ্চিম ভাৰত মানে কেৱল মানে দক্ষিণ ভাৰতৰ বাবে নহয় আৰু। মানে আমাৰ সমগ্ৰ ভ সমগ্ৰ ভাৰতত পৰিৱেশৰ মানে ভাৰসাম্যতা বজাই ৰখাত মানে এটা মুখ্য ভূমিকা। ভূমিকা পালন কৰে আৰু পশ্চিম জাতে আৰু ইয়াৰ সংৰক্ষণ মান কৰা মানে আমাৰ ভৱিষ্যতো সংৰক্ষণ হৈ থাককা আৰু সেইটোৱে কথা।
উম উম মানে তোৰ পশ্চিম ঘাটৰ ভূ ভূগোল হওক জৈৱ বৈচ্ৰ হক নদী হওক বন্যপ্ৰাণী হওক তাৰপিছত পৰিৱেশত গুৰুত্ব সমস্যা। মানে এইবোৰ ওপৰত এটা গভীৰ